আহ।
অ নমস্কাৰ নমস্কাৰ কি কৰিছা
এয়া শুই আছো তুমি
মই এয়া তোমাৰ এই বাৰন্ধাতে বহি পেলাই এনেই কিনো কৰিম মই তোমাকে ফোন এটা ল ৰখা
অ মই এনেই মোবাইল চাই আছিলো শুই পেলাই
অ
বাকী খবৰ খাতি কেনে
খবৰ খাতি ভালেই আছো আৰু তুমি
উম ময়ো আছো
অ বাকী ভাত পানী খালা চাগৈ
খালো খালো
কি দি খালা মোৰ তোমাৰ এই মাত্ৰ খাই পেলাই উঠি আহিছোহে
অ মই হেৰি দালি ভাজি ভাত মাছ মাংস নাই বাৰু আজি
অ আমাৰ তোমাৰ আজি মাছ মাছৰ মূৰেদি তোমাৰ এনে কিবা তৰকাৰীখন বনাইছিলে দালি
অঁ
সেয়াই এনেকৈ খালো আৰু লোকেল মানুহ আৰু কি কৰিব গাঁৱলীয়া মানুহে এনেকৈ খাব লাগিব না
সেইটোৱে সেই আজি কটো নগ'লা আজি দিনটো
আজি দিনটো তোমাৰ গলো এ আজিৰ দিনটো তোমাৰ ঘূৰি ফুুৰোতে এই কেইদিন মানে তোমাৰ এ এই তোমাৰ এই কি মানে এই বয়সতটো ঘূৰি ঘুৰতে টাইম গৈছিল এ অললৈ যোৱা তললৈ যোৱা
সেইটো হয় বাৰু মোৰো এ সনেক গৈ আছে আৰু দিন
উম এনেক মানে তোমাৰ চৌবিশ ঘন্টাৰ ভিতৰত মই তোমাৰ ৰাতিপুৱা টাইমতো অকমান থাকো আৰু ৰাতিহে খুৱ আৰু দিনটো মোৰ ঘৰত নাথাকোৱে মানে ক'ব গ'লে
সেইটোয়ে মোৰ ঘৰত ভাতটো খোৱা টাইমতটোহে পাবা আৰু
অ সেই মোকো একে ৰাতিপুৱা ৰাতিপুৱা তুমি উঠিলো মুখখন ধুই কিবা এটা খাই ওলালো আৰু দুপৰীয়া এই ভাতকেইটা খাব অকমান ভাত পানী খা অকণ বিছনাখনত বহি মোবাইলটো চাওঁ মানে আৰু সন্ধিয়া হল মানে ওলালো আৰু ৰাতিহে সোমোৱা আৰু
উম বাকী এতিয়া কেটেং চেটেং কৰা নাই নেকি
কেটেং তোমাৰ এতিয়া ছিজন নাই যে ছিজন গুচি গ'ল যে
মই সেইদিনাখন দুখনমান কৰিলো মানে মৰা মানুহৰ কাম আছিলে
উম এতিয়া মৰা মানুহৰ কাম মোকো কৰিছিলে নো নল'লো মানে তোমাৰ এই মৰা মানুহৰ কাম লছ হয়
অ পইচা
এ পইচাটো কম দিয়ে এতিয়া এ এ এখন কেটেং মোক কৈছে কৰি দিয়া এটা মানৰ পৰা তোমাৰ চাৰিটা মান বাজিব টকা তিনি হাজাৰ দিব তিনি হাজাৰ টকাত কি হ'ব কোৱাচোন মই এতিয়া তোমাৰ পোৱালীক কেই দিব লাগিব তিনিশকৈ পাঁচ ছটা পোৱালি গোলে তাত কিমান পইচা গোতাইছে মোলেতো কিবা এটা থাকিব লাগিব মিলাই কাৰণ মৌ তাত অকমান
সেইটোএ
উ'ম মানে মোৰ কিবা এটা ওলালে চাৰি, পাঁচ হাজাৰ টকা এটা ওলালে ভাল আৰু
উ'ম, নিজৰলেওঁ হৈ যায়।
এই সৰু সুৰা সেইবিলাক মাথা মৰা নাই আকৌ বিয়া চিজন আহিলে। ক আকৌ কৰিম আৰু মানে।
উ'ম, বাকী তুমি একো এতিয়া কাম চাম কৰা নাই নেকি?
এতিয়া তোমাৰ মই এই তোমাৰ ট্ৰেক্টৰ এখন আছে। ট্ৰেক্টৰখনতে মই চলি আছো মানে ট্ৰেক্টৰখন।
অ খেতি কৰি আছে
উ'ম, অ', এইকেইদিন মানে তোমাৰ অ', সময়ে পোৱা নাই মানে। মানে তোমাৰ এই তোমাৰ লোৱা হ'ল, কেইদিনমান কিমাননো ঘূৰিবা ঘূৰি ঘূৰি আমনি তাৰপিছত আৰু মই ট্ৰেক্টৰ এখন ললো তোমাৰ ছেকেণ্ড হেণ্ড।
উ'ম, ভালে কৰিছা, এনেই থাকি লাভ নাই।
উ'ম।
পইচা গৈহে থাকে ঘূৰি থাকিলে।
উ'ম, তোমাৰ এই এসপ্তাহ অলপ কিবা কাম এটা আছিলে? কলেজৰ এই ড্ৰাইভাৰ এজনীকে মানে চলাব দিছোঁ মানে এখন।
অ মই ৰ'বা মোৰ আমাৰ এফালে বানপানী হৈছে। তোমাৰ পানী কমিলে মই জনাম দিয়া। মোৰ বাৰু মানে মাটি অলপ আছিলে হাল বাবই লাগে চাই আছিলো অ'উ। উ'ম, এই দুদিন মানতে পানী বহুত বাঢ়ি গ'ল। তাৰপিছত এতিয়া আকৌ হাল বাই লাভ নাই ন।
উ'ম, অ', তুমি এটা কাম কৰিবা। তুমি মোক দুই, তিন দিনৰ আগতে মানে জন বনাই দিবা, মানে বহুত মানুহৰ মানে এতিয়া তোমাৰ হাল বা ট্ৰেক্টৰও অলপ পাবলৈও টান না। আমাৰ এইফালে মানে, মানে তুমি ত বিবিধৰ দেওবাৰ মানে লগ হব নহয়, তুমি মোক আজি মানে মানে সন্ধিয়া সময়ত মোক জনাই দিবা মানে।
অ'হ জনাই দিম দিয়া মই আগতেই। পানীতটো অলপ কমি লোক বাৰু।
অ', তুমি ধৰ এতিয়া। এতিয়া কাইলৈ মাৰিবা আজি কলে আকৌ মই ক'ৰবাত বেলেগত মানে কথা দি থম না। বেয়া পাব নহলে, আকৌ এ! হেৰি সৃষ্টি হ'ব, আকৌ সেইবিলাক মানে আজিকালি মানুহ বিলাক জানাই দেখোন, অকমানতে
হয় বাৰু, সেইটোয়ে আৰু তুমি হেৰি এইবাৰ মাছ চাছ ধৰা নাই নেকি?
নাই, নাই, এইবিলাক মাছ চাছ এইবাৰ তোমাৰ মাছ পৰাই নাই কব গ'লে।
আমাৰ ইয়াত মাছ পৰি আছে, আহিব পাৰিবা মাৰিবলৈ, মই এইকেইদিন জাল একদম ধুনীয়া এক কেজি, দেৰ কেজি ওলাই দিন।
উ'ম তোমাৰ মই সময়ে নাপাওঁ, ৰাতিপুৱা তোমাৰ ওলাই যাওঁ। এনেও ৰাতিহে সোমাও আৰু মানে সাতটা, আঠটা, নটা এনেকুৱা। আকৌ আহি মেলি দিনডাল ট্ৰেক্টৰত থকা আকৌ ক'তনো ওলাই যাব সময় পাবা আকমান।
হয় বাৰু।
এই সপ্তাহটো মানে তোমাৰ এই কিবা কলেজৰ কাম তাত মানে লাগি আছো যে সেইকাৰণে তোমাৰ এই সপ্তাহটো ওলাই আছো, মানে এই সপ্তাহ দেওবাৰ পৰা আকৌ মানে মই আকৌ লাগি সোমবাৰৰ পৰা তোমাৰ। আকৌ ট্ৰেক্টৰত লাগি যাম মানে।
অ', মইো তোমাৰ এনেই ফ্ৰী থকা টাইমটোতহে মাছ ধৰিব যাওঁ। ভালেই মানে মই মাছ ধৰি ভাল পাওঁ মই জাল চাল মাৰি। তাৰ পিছত বৰশী টোপ এনেকে ভাল লাগে আৰু এনেই ঘৰত। থাকি আমনি লাগিছে।
উম চাবা পানী চানী বহুত বাঢ়িছে সাৱধানে যাবা সাৱধানে জাল চ ল মাইবা।
এই য'ত য'ত কম কম আছে তাতে মাৰো।
উম ৰাতি নাযাবা ৰাতিপুৱা সোনকালেও নাযাবা ৰাতিও নাযাবা।
ৰাতি সিদিনাখন কুচিয়া কেইডালমান পালো।
উম।
ধৰিছিলো।
উম অ মাছ তোমাৰ মাছ মানে যোনে এ বাাৰ মাৰিব খোজে যে সেইটো মানে তোমাৰ হেৰি নিচিনা লাগি যায় মাছৰ হেৰি নি নিচা এটা লাগি যায় গম পোৱা, উম এই নিচাটো এই এৰোৱাব কাৰণে এৰোৱাবৰ কাৰণে বহুত দিগদাৰ।
মইতো খাই বেয়া পাওঁ তোমাৰ হুল থাকে যে এনেই তোমাৰ মাৰিহে মজা লাগে। আই ওচৰৰ চাইদৰ মানুহক দিয়ে দিয়া হয় ঘৰত নাৰাখোয়ে।
উম। আৰু তোমাৰো কি কৰিবা এই মাছ আজিকালি মানুহ বিলাকে ফকৰত পালে চব লব বিচাৰে না। এতিয়া তুমি কথা এটা কৈছো তোমাৰ ঘৰত চাৰিটা মানুহ আজিকালি আমাৰ মানুহ মাছ পত বুলি কলে একদম দহ বাৰ কেজি মাছ ধৰি লব লাগিলে সে মাছ গেলি পেলাই দিব। পেলাই দিব বেলেগক নিদিয়ে।
নিদিয়া মই এতিয়া এনেকে নথওঁ দে। চবকে দি দিও এ এনেই ঘৰতৈ বেয়া হৈ যোৱাতকে
অ সেইটো তোমাৰ জীৱ হত্যা কৰ নিচিনাই হল নধ না না বা নধৰিলেও এ মোৰ বহুত মানুহ বা কেইদিন খাব পাৰিম তিন দিন খাবৰ কাৰণে মই তিনি কেজি এটা বা চাৰি কেজি এটা ধৰিলো বহুত যথেষ্ট হৈ যাব আৰু এতিয়া মাছ পৰিল বুলিয়ে একদম মানুহে যে কিছুমানে একদম তোমাৰ বস্তাই চস্তাই আনে যে তোমাৰ
এ লাভ নাই এনেকে মই তোমাৰ এই ফ্ৰী থকা টাইমটোত মাৰো। লাগিলে কেতিয়া বৃছ এটা দুটা ঘৰত খোৱা হয় তাকো কেতিয়াবা নাখাওৱে বৃহস্পতিবাৰ মংগলবাৰ এনেকে নাখাও ন।
উম।
কিন্তু মাৰিব ভাল লাগে দেখি মই মিব গুচি যাওঁ।
অ যাব লাগে তোমাৰ তোমাৰ এতিয়া আজি ৰাতি সেইকাৰণে এপোৱা বা আধা কেজি হৈ গৈছে ধৰ হৈ যাব আজি সন্ধিয়াটোৰ কাৰণে অ কুচিয়া আমাৰ খাওঁ বাৰুতে।
অ এইবাৰ পালে দিম দিয়া মই তোমাৰ কৈ দিম আগদিনা আগদিনা নহয় ধৰা দিনাখন। তোমাৰ লাগিলে ক জনাই দিম তুমি ৰাতিপুৱা আহি লৈ যাবা মই ৰাতিয়ে ধৰো বাৰু কচিয়াতটো।
অ কবা কবা কুচিয়া খালে ভালো বাৰু তই গাৰ কাৰণে তেজৰ কাৰণে।
আমাৰ ওচৰৰে মোৰ লগৰ এটা আছে কেঁচাই কেঁচাই তেজটো খায়ে দিয়ে লগৰ লগত। কাটিলে ভাল তেজটো মানুহ কুচিয়া।
উম কুচিয়া তেজটো ভাল কৰাটো।
উম।
বাকী তুমি গাড়ী চাড়ী লোৱা নাই নেকি?
নাই নাই তোমাৰ তেনেকা মোৰ গাড়ী লোৱা নাই বাইক এখো চাই আছিলো ছেকেণ্ড হেণ্ড লবলৈ।
উম।
পোৱাহে নাছিলোঁ। তোমাৰ এনেকুৱা, কম চি চি আৰু ওৱান টুৱেণ্টি ফাইভ চি চি এখন হ'লেই হ'ল। আ, আছে নেকি কোনোবা এনেকুৱা চিনাকি তোমালোকৰ ফালে?
কি বাইক লাগে তোমাক?
এ, এনেকা স্প্লেণ্ডাৰ, গ্লেমাৰ, কিবা এখন নৰ্মেল বাইক হ'লে হ'ল। ইউজ কৰিব লাগে আৰু মাইলেজ পোৱা বাইক এখন।
এখন স্প্লেণ্ডাৰ আছিলে। মোক সুধিব লাগিব ৰখাচোন, মোক মানে, কৈছিলে বিক্ৰী কৰিম বুলি।
অ'! সুধি চাবাচোন! যদি বেচে মোক জনাবা।
উম, উম, মই জনাম দিয়া।
উম, বাকী
দুবছৰমান হৈছে নেকি গাড়ীখন লোৱা। বিক্ৰী নাই বাৰু ইয়াতে।
অ'! নতুন মানে।
উম, নতুন।
অ'! বেলেগ গাড়ী লৈ চাগে?
উম, বেলেগে গাড়ী ল'ব চাগে তোমাৰ।
অ'! তেওঁ, তোমাৰখন ঠিকে আছেনে?
মোৰখন তোমাৰ ঠিকে আছে। অ'!
অ'! একো প্ৰব্লেম চব্লেম নাই?
নাই। তোমাৰ কালি, চাৰ্ভিচিং দি আনিছোহে মানে। গাড়ীখন বনালো মানে।
অ'! বাকী তুমিও ভাল বাইক এখনে পালা দেই! কম দামত।
উম!
ভালে, ঠিক।
উম, ঠিকেই চলি আছে। তেলটোৱে বহুত খায়। বুলেটৰ জানাই, তেল কেনেকৈ খায় আৰু।
সেইটো হয় বাৰু। কিন্তু, চাউণ্ডটো দিয়ে ন' আকৌ সেনেকে।
অ'! সেইটো কাৰণে। মোৰ এতিয়া, অ'! এতিয়া মোৰ তোমাৰ মই এইখন ছিক্সটি তোমাৰ এইটত লৈছোঁ দেই।
অ'!
মোৰ সিনাখন এ, এনেকুৱা জেগাত মোক কৈছিলে মানে এ, লগৰ এটাই, তাৰপিছত আৰু এইখন দিবি নেকি? এ, বিক্ৰী কৰিবি নেকি? এক, দহ, দিন মান দিম বুলি কৈছে।
সেয়ে, তুমি তুমি ষ্টেণ্ডাৰ্ডখন ল'লা নহয় ইমান কমতে! ষ্টেণ্ডাৰ্ড নাপাইতো। ক্লাছ ছিকসে পায় সত্তৰ, আশি।
এই ল'ৰাটো, যাৰ পৰা লৈছিলোঁ। তাৰ মানে, কিবা প্ৰব্লেম আছিল। মাকৰ কিবা কিবা অপাৰেচনৰ কাৰণে মানে, সি চব বেছি দিলে মানে। উম, চব বছি দিলে। অ'! তাৰপিছত আৰু উম! তাৰপিছত মই তোমাৰ লৈ ললোঁ। যে, মোক দি আছে, এক, দহ দি আছে। মই মা মানে, দিব খোজা নাই। মানে, হাতৰ পৰা ভাল বস্তু এটা, ভাল বস্তু এটা গুচি যাব মানে। মই দিব খোজা নাই।
যদি বেচা, মোক ক'ব, ক'বলে কৈছোঁ, মই লাগিলে লৈ থম। মোৰ ভাল লাগে মানে।
অ'! মই দিবলৈ মানে, মনটো নাই।
একজস্টডাল লগালা নেকি?
অ'! তোমাৰ কালি লগাইছোঁ।
হয় নেকি?
উম! মানে, তোমাৰ এইটো লং পাঞ্জাৱত, টাইপৰ মানে ষ্টক। মানে, তোমাৰ চাউণ্ডটো ইমান নোলায়। নাই এইটো, নোলাই। সিদিনাখন তোমাৰ মানে, পুলিচে ধৰিছিলে যে।
অ'! অ'!
তোমাৰ ওঠৰশ টকা দি কিনি আছে মানে তোমাৰ এই কেনেকুৱা জানা দেখাত তোমাৰ লং পা যাব নিচিনা লাগে
আহ
এডাল ষ্টক হয় ভিতৰত কিবা জাননাা আছে মানে চাউণ্ডটো ইমান নওলাই নুফুতেও চাান চান নোলাই একদম পুৰা ধুনীয়াকৈ মানে এ ধে ধ ধে ধে কৰি কৰি কৰি থাক অকমানো নুফুটে
চাউণ্ডটো ভাল তেতিয়া তোমাৰ হয় আহ আহ সেনেকাা হলে ভাল আৰু
ম মাজতে আজিকালি আজিকালি মানে তোমালোকৰ এইয়া সৰু সৰু চব পোৱালিয় বুল খ পঞ পাঞ্ এ লং পাঞ্জাৰ লগাই তোমাৰ চবে উৎপাত দি থাকে না সেইকাৰণে মানে পুলিচে তোমাৰ ধৰি আছিলে মানে
অ ভালে গৈছা টাউনৰ ফালে যাব
উম সেইকাৰণে মই তোমাৰ এইকেইদিন এইকেইদিন মানে অলপ বেছি সেইকাৰণে মই মানে সেইকাৰণে এইডাল লগাই থৈ দিছো মানে ক'ৰবাত গ'লে এতিয়া সলাই লম আৰু অ পিছে হ'ব দিয়া
আহ